অহ কি খবৰ? হেল্ল'! অহ শুনি আছো। ভালনে?
অ, অ, অ, অ, ভাল ভাল। তোমাৰ?
এ আছো ভালে আছো।
কি কৰি আছা এতিয়া? অঁ মই কাপোৰ বৈ আছিলোঁ যে অ অ অ কাপোৰ বৈ আছিলোঁ মানে। সেইকাৰণে এ। চাদৰ মেখেলা লগাই আছোঁ।
ভালেই হৈছে দিয়া আজিকালি বোৱা কাপোৰ বিলাক অ বোৱা কাপোৰ বিলাক বহুত ডিমাডো হয় ন।
অ। সেইকাৰণে চেট লগাইছোঁ ছেট লগাই থৈ দিছো।
কৰা নেকি?
বিক্ৰীও কৰোঁ। কোনোবাই যদি বিচাৰে বৈ বলে থৈ দিওঁ আৰু মানে তেন। অ ৰঙীন যোৱা। এতিয়া লগাই থকাখিনি মুগা ৰঙৰ বিকি মানে ফুল লৈ পেলাই হেৰি কৰো আৰু ফুল যেনেকুৱা হয় কয় মানে এনেকুৱা ডিজাইন কৰিব তেনেকুৱা কৰিব বুলি। কেলে। তেতিয়া সেইটো অনুপাতেদি পইচাটো লওঁ।
ব্লাউজৰ পিচ পিচ থাকে ন হ'লেও মিনিমাম কিমান মান যোৰা আহে ন।
যোৰা পোন্ধৰশ দুহেজাৰ।
অ ফুল লৈ থাকে। দিব।
ফুল লৈ থাকে আকৌ মচিং ছেদ হলে অকন বেছি হয় আৰু মে। এইটো লগা ইছ যে এনেকে হেয়া পচিশ তিনিহেজাৰ মিচিং ছেট হলে উ মানে যদি। গোটে গাই ফুল বাচিবলগীয়া নহয়।
উম উম কম থাকে দে।
কম থাকে আৰু তেতিয়া
ভালে কৰিছা দিয়া কিবা এটা হ লাগেও কাম
অঁ হাত খৰচটো উওলিয়াই থাকিলেও সেইকাৰণে বোলো কাপোৰখন বৈ থাকোঁ অঁ
অ মই কাপোৰ নব গ এ কাপোৰ মেচিন চিলাও চিলাই কৰো তাপা তোমাৰ দোকান অম আমাৰজনো দোকান আছে দোকানত মাজে মাজে সলাই দি থাকোঁহি তেনেকে অহা যোৱা হয় থাক অ সেয়া এনে নাথাকো মানে আৰু অ এনে থকা নহয় তাকে কিমান একো কৰি নাথাকিলে নো আজিকালি কি বহি ঘৰত বঢহিলে কি পাবা ন আৰু ইনকাম বুলি কলে কিবা এটা কৰিবই লাগে হয় চিলাই আমি হওক নহয় কাপোৰ বোৱাই হওক
অঁ ময় চিলাওঁ মেচিন আছে অঁ চিলাওঁ
ভালে হৈছে কিবা নহয় কিবা এটা কৰি থাকিলে কি হয় মানে হাত খচ চোওলালাও নিজে বিজি থকা গ'ল ন ব্যস্ত থকা যায় তাত
সেইকাৰণে বোলো মেচিনটো আনি লো আ অনা হ'ল দিন বাৰু বহুত দিন কোনোবাই কাপোৰ বৈ বোলে বোলে চিলাই দিব বুলি ক'লে চিলাই দিওঁ, নহ'লে কোনোবাই অঁ দহি দহিটোও বৈ দিওঁ। ব্লাউজ চিলাও মানে ব্লাউজ টো ভালকে চিলাব নাজানোঁ যে মই নিজে
অ নয়তাকে ভালকে ভয় লাগে। তেনে শিকি ল'বা শিকি বলা তুমি ধুনীয়াকে কয় মানে আজি-কালি অনলাইনত চব পায় ই
অ শিকি লৈছোঁৱে, শিকি ল'লেও মানে ভয় লাগে লোক ব ব্লাউজ
অঁ ন তাকে শিকি ল'লে মানে তেতিয়া কৰিবলে ভাল হ'ব।
তাকে আকৌ এবাৰ এই এতিয়া ল'ৰাটো স্কুলতো যাব। ব লগা হয় যে মাজে মাজে আনিবলৈ। এই গৰমবন্ধ মাহতে মানে তাক আকৌ বেলেগত কৰ্মশালা নাটক-চাটক এনেকে দিম বুলি ভাবি থৈ দিছোঁ। এডমিশ্যন দিয়াই থৈ দিছোঁ মানে হেৰি গৈ ওলাই অনলাইন। পিছত তাক দিলে মোৰ বোলো শিকিব পাৰিম আওঁ
অ এমাহটো হৈছে এমাহটো পাবা। অঁ এমাহতো চিলায় চিলাই। কৈ ৰেডি হ'ব পাৰিবা তেতিয়া হ'লে, বেছি আগ বাকিখিনি জনাই নহয়
অঁ ব্লাউজটোহে, ব্লাউজটো মানে জানোৱেই প্ৰায় হেৰিখিনি মানে অকণমান অনলাইনত শিকি শিকিয়ে মানে
অ পাৰিবা গৈ জোখ বিলাক খালি মনত ৰাখিবা।
গৈ বোলাই শিকি ল'লে মানে বেছি ভাল হয় আঅ কয় যে গুৰু লৈ শিকিব লাগে বুলি নহলে অ নহ'লে হেৰি নহয় বুলি সেই তেনেকুৱা নিচিনা হয়। এই অকনমান বোলে এমাহমান শিকি শিকি ল'লে পাৰিমগৈ তেতিয়া
অ তেতিয়া মানে গোটেই চিলালে বোলে আৰু কিহেৰে কি জানা এটা যোৰা চিলালেও আজি-কালি এতিয়া পাঁচশ পাঁচশ চাৰিশ পাঁচশ নহয়, এতিয়াও
এটা ব্লাউজ চিলাবলৈ দিলে, ভাল ব্লাউজ ডিজাইনৰ চিলাবলৈ যোনে আমাৰ ইয়াত চাৰিশ, পাঁচশ, ছশ তেনেকৈ লয়। চিম্পুলটো তিনিশ লয়। সেইকাৰনে বোলো শিকি লয় আৰু গৰম বন্ধ মাহতে। কাপোৰযোৰ বে বিলাক কিনা বোলা এটা পিন্ধিছিলো এতিয়া নহয় ঘৰত বোৱা ব্লাউজটো লাগেই। ছেটটো ছেটটো প্ৰতি অঁ প্ৰতিটো ছেট আজিকালি। অঁ কম দামৰ ছেট এযোৰতো ব্লাউজত থাকে সেইকাৰণে হেভি কে যদি বৈ পেলাক ব্লাউজৰ পিচটো হেৰি নহয় ভাল নালাগিব নহয়।
সেট- চিলাই পেলাই কিলিয়া হলে মানে কি হয় গোটেই ছেট টো দেখিবলে ভাল লাগে। আৰু পিন্ধিলে গ'লে বেছি চাজে কাপোৰযোৰ হয়নে? এক্সট্ৰা তুমি যিমানে নবেদ ব্লাউজ নিপিন্ধা ৰং মিলাই কিন্তু কাপোৰযোৰ কম জুৰি হৈ যায়। অ কমজুৰি হৈ যায়। সেইকাৰণে যোৰাযোৰ যোৰা ব্লাউজটো চিলাই লৈ পেলাই পিন্ধিলে নিজেও পিন্ধিলেও ভাল দেখি। আৰু বেলেগক চিলাই দিলে সেইটোও ভাল হয়। অ ভাল বুলি লাগে সেইটোয়ে তাকে চিলাই কৰি কি দিয়া হ'ব লাগে আৰু।
আকৌ মাজে মাজে কাপোৰ ফেব্ৰিক চেব্ৰিকো কৰোঁ।
অ গোটেইখিনি জানা মানে ঠিকে আছে দিয়া। গোটেইখিনি কাম কৰিলে আৰু আৰু কি লাগে মানে হয়নে।
ভাবিছো মানে পিছলৈ ল'ৰাটো ডাঙৰ হ'ব যেতিয়া দোকান চোকান এখন দি ল'ম আৰু।
সেইটোতো ভাল কথা। সেইটো ভাল কথা আৰু তোমাৰ কি হয় এতিয়া ঘৰত অ ঘৰত কৰি আছা ন সেই- সেই টো এটা বেলেগ আকৌ যদি দোকান এখন দিবেলা লোৱা তেতিয়া তোমাৰ কি হয় মানে চবৰে পাই যায় ন তেনেকে।
উম। ঘৰৰ পদূলিতে। অঁ সেইকাৰণে ভাবি আছোঁ আও এইটো ব্লাউজটো ভালকৈ শিকি ল'ম বুলি। অঁ
দি পেলা তুমি তেতিয়া উ ঠাই আছে ন তাতে বনাই কৰি লৈ পলা ললে লাইফ মোৰ কাৰণে হৈ যাব। হয়নে হাতৰ বিদাৰ মন নাই গম পালা ধুনীয়াকে কাম খিনি কৰিলে অ।
নাই না বহি আছো।
সুবিধা আকৌ মানুহ কয়হে এইবিলাক এই কাম বিলাকৰ হেৰি নাই বুলি। মানুহে আজিকালি। কৰি বা কিবা যোৱব পিছত। ঘুই থকা যায় কিমান কষ্ট হয় নহয় অ কিন্তু পইচা থাকে মানুহ অনুভৱ নকৰে। ইছাপ পত্ৰ মানুহ নকৰে কাৰণেহে। হেৰি আৰু বিশেষকে। কি হয় চাকৰি মাহেকৰ মূৰত দৰমহাঁ আহিল ন এতিয়া কষ্ট কৰিলে দিনীয়া এ। তুমি ৰেগোলাৰ পইচা পালা হয় বিক্ৰী কৰিলে। সেই তেনেকুৱা আৰু কিহ কোৱা কাম।
অ কোনোবা আলহী আহিলে মই কামখন বহি থাকিলো ওলাই গ'লেতো আলহী আহিলেও ঘূৰি যাব লগে। ঘৰত মানুহ নাপায়।
অ বেলেগত যোৱাকেতো নাপায় এতিয়া ঘৰত থকা কাৰণেঅলপ। পাব ন তেনেকুৱা। সুবিধা বিলাক হয় নিজে কৰি ল। ব বস্তু এতিয়া যিহেতু। জানাই আৰু তেতিয়া আৰু চিন্তা নাইকিয়া হয়।
অঁ সেইকাৰণে ভাবিছোঁ। সেইখিনিও শিকি কৰি আকৌ ফেব্ৰিক চেব্ৰিক এইখিনি চব। মানুহে যেতিয়া। গোটেইখিনি কৰি মেলি অৰ্ডাৰটো ল'ব পাৰিম তেতিয়া কোনোবাই দিলে।
অ গোটেই খিনি জানিলে বোৱা কাপোৰ উকা কাপোৰ বৈ বলা তাতো তুমি এম্ব্ৰইডাৰিং বা ফেব্ৰিক। পাৰি দিলে তেখেইকযো দেখিবলৈও ভাল লাগে ভাল ভাল ফুল ডিজাইন কৰিলে অ অ।
ফেব্ৰিক এপ্লিক কৰে যোয়। ফুলছ। কাটি পেলাই। সেই তেনেকুৱাকেও কৰি দিছো অ সেইবিলাক। আহে আজিকালি ডিমাণ্ড বেছি হয় মানে কেনেকৈ। কেনেকুৱা দি।
অঁ খালী যোৰাকৰাকেইটা উকাকে বৈ ল'ব লাগে ভাল ভাল কালাৰ দি অঁ তেতিয়া ভাল হৈ যাবগৈ তেনেকুৱা। অ কি হয় চিলাই খিনি কৰি বজ জনাতো বেছি দৰকাৰী হয় দিয়া। বোৱাখিনিও যেনেকুৱাই ইম্পৰ্টেণ্ট আৰু লাইকিনি উম সেইখিনিও।
চিলাবলে।
নিজৰ লাগে এতিয়া কাপোৰ -কানি কিমান লৈ থকা যায় ন সেইবিলাকৰ তোমাৰ ছিলনি বেলেগক দিলে দে কিমান চিলৰ হেৰি হৈ যায় পইচা পাতি যায় নিজে চি চিলালে সেইটো খৰচ কমিয়েই গ'ল। নিজৰ লগতে বেলেগৰ দুইযোৰ
বেলেগৰ দুযোৰ চিলালো উম।
সুবিধা আছে তেনেকোৱা আকৌ। তাকে মানুহ বিলাক বোলো কিছুমান মানুহ এনে এনে থাকিলে মোক মনটো বেয়া লাগি থাকে। এনেইনো দিন কটাই নে কিবা এটা কৰিব লাগে মোক চাৰজ সকলোৱে কওক মাইকী মানুহবিলাক। সেইটোয়ে মানুহ কৰ্ম কৰিবই লাগে ন মানুহৰ জনম লৈছো যিহেতু কাম বন কৰিলেতো মানুহৰ হিৰ হৈ থাকে
মানে আধা ঘণ্ট মান এনেই বহি থাকিলেও মোৰ আমনি লাগে তেনেকোৱা নিচি না হৈ গৈছে।
সেইটোৱে কাম কৰা যায় ন তেনেকে তেতিয়াহ'লে কিবা এটা কৰি থাকিলে মনটোও ভাল লাগে।
অ দিনটো এতিয়া মই ঘৰত অকলেই থাকো ল'ৰাটো পঠিয়াই দিয়াৰ পিছত স্কুল লত দেউতাকে ওলাই গ'ল ওলাই যোৱাৰ পিছত দিনটো মই কি কৰি থাকিম কাপোৰখনতে মই ব্যস্ত আছোহে এই কাপোৰ তাত এখন ব'বলৈ মন নাই মই হাত চিলাইকৈ অকণ কৰিলোঁ।
সেইটোৱে আজি ইটো আমনি লাগিলে সিটো কৰিবলৈ পাৰিছা জানাৰ কাৰনেতো এতিয়া সেইখিনি ভাল হৈছে।
নহলে বা বেছি গৰম লাগিছে। গুঠা কাম জানো গুঠা কামকে কৰিলোঁ মানে তেনেকোৱা। তেনেকে ব্যস্ত থাকিলে মনটোও ভাল লাগি থাকে।
ভাল লাগি লাগি থাকে তাকে দিয়া কৰি থাকিব লাগে আৰু যিমান পাৰা।
তাকে তেনেকে বোলো কৰিব লাগিবগে আও। ইটোৰ পিছত সিটো কিবা এটা।
সেইটোৱে কাম বন লাগে অ সেই কৰিবা আজিকালি অনলাইনত তুমি ফটো চটো দি দিবা তেনেকে বৈ থকা ভিডিঅ' চিডি'অ দি দিবা তেতিয়া মানুহ দেখিলে তোমাৰ ন লাবা আকৰ্ষিত হ'ব বিচাৰিব অৰ্ডাৰ দিব।
মানে আঠযোৰ দহযোৰমান অৰ্ডাৰ আছে। বগা বোৱা ছেত মানে কেঁচা পাত কটন কেঁচা পাত যে। সেয়া বৈ দিব লাগে তাকে ভাবিছো। অকণমান বে এতিয়া বেছি গৰম হৈ আছে। অকনমান বোলো হেৰি হয় অলপ গৰমত মানে ববলৈ বেয়া। এলাহ লাগে যে। সেইকাৰণে এতিয়া বেলেগ কা কমকৈ লগাইছোঁ আৰু সেইখিনি অকণ হেভি ডিজাইনৰ বেছিদিন হ'লে বেয়া হ'ব বেছিদিন বেছিদিন থা কি কলে সোনকালে ওলালে মানে মন টোও ভাল লাগে। যে
আজৰি হৈ থাকে ন দিয়া ঠিকে আছে দিয়া নহ'লে ন অ।